হেল্ল
উম
কি খাই আছা
উম কি কৈ আছিলো
মই কৈছো কি খাই আছা
ভাইটিয়ে বাদাম খাই আছিল তাৰ পৰা দুটামান উঠাই লৈ আনিলো
উম হুম কি যে হ'ব তহঁতৰ। পিছে মই পাপাৰ দোকানত যা গলে তাৰ পিছত কৰিলে কি?
যুঁজ ল'লে।
অ জুচ লৈছে অ আনছো চিপছ কিনছি।
চিপছ আছেই ঘৰত তিনিটা চাৰিটামান আছিলেই।
অঁ বৌৰ পাই গল চাগে। কিমান কিবা থাকিব এ আই
নহয় কিবা আছেই মজা একদম এইগেইদিন ভাদাম আছে। এ ভুজিয়া আছে বিস্কুট আছে। আইচক্ৰীম আছে ফ্ৰিজত চিপছ আছে আজিয়ে এটা খাইছে চিপছ। এইটো ফিল্মটো চাই চাই খাইছো এ মই এ ইয়াৰ যে তই তই ডাইৰেক্টৰ তটো নাম জান ন। তাৰ লৰা আছিল বুলি মই কেতিয়া কওঁ অঁ'।
অঁ।
এই প্ৰথম যে স্ক্ৰিপ্ট স্ক্ৰিপ্ট ইনট্ৰ' বুলি যে আহে যে হেতু
অঁ'
সেইটো মানে এটা বাৰ কৰা নাছিলো তেতিয়া তাত দেখিছো আৰু তাত যোনটো লিষ্ট থাকে কাষ্টৰ। সেইটো দিয়ে ন তাত দেখিছো অঔ ইয়াৰে মানে লৰা।
অঁ গম পাইছোঁ কিহৰ কথা কৈ আছা।
উম এই লাষ্টৰ কৰণে অলপ দিছেপ হলো কিন্তু দেই ইমান ভাল আছিল ন মানে ডাৰ্ক লৈ যাব পাৰিলা হেঁতেন বস্তুতটো।
অ অলপ ডাগ্ক লৈ যাব পাৰিলে কিন্তু চিলি কৰি দিলে পুৰা।
লাষ্ট খিনি টাইমত অঁ লাষ্ট খিনি মই ভাবিছো চাগে সিপ পুৰি যাব মানে চাহ লোখটো দুটাৰে হয় ন হয়নে নহয়।
কিবা কাহানিত তু ইষ্টি দিলে বেলেগ কথা আছিল।
দুখ মই ভাবিছো দুখ দুটাই হয় চাগে কিন্তু সেয়াই ই ডাইৰেক্টৰটোৱে তেনকুৱা ই মানে মানে মানুহক আ আ শেষত গৈ পেলাই সু মানে হাঁহাই পঠিয়াই আৰু।
উম উ এটা ক্ষেত্ৰত চবতে বেলেগ টাইপ। হিত তই সেনেকা ভাল পাও দহা এক মিনিট
মই দাক ভাল পাওঁ।
মই দাগ ভাল পাওঁ মানে একদম কলা যে সেইটো ভাল লাগে। একদম বগা কেইটা ভাল নালাগে মানে বগাগিটাও ভাল লাগে। বেয়া নালাগে বুলি নকওঁ কিন্তু কলা কেইটা আৰু বেছি ভাল লাগে মানে একদম ধুনীয়া মই ভাল লাগে একদম মানে কি ক'ম মই সেইদিনা যে আৰু এখন ফিল্ম চাই আছিলো কিবা চেক্টৰ নামৰ সেইখনত ধুনীয়া ডাগ্গ গৈছে একদম মানে অ'ফ সেইখন চাবি সেখন ধুনীয়া লাগিছে। তাত ভালকে ব্যৱহাৰ কৰিছে ইয়াক যে এইটো যে টোৱেলভ ফেলৰ যোনটো এক্টৰ আছিল ন। তাক কিন্তু তাত ভালকে মানে ব্যৱহাৰ কৰিছে মইটোক কি ক'ম। এ তই এখন চাই কিন্তু ভয় খাই যাবি একদম মই ৰাতি চাই আছিলো। কালি মেথছৰ আগত। উম কেটামান ইঘাৰটা বাৰটা মান হ'ব চাগে, অঁ' মই তেতিয়া তোৰ চাই আছোঁ লাষ্টত যেতিয়া মই দেখিছোঁ, লাষ্টৰখিনি যেতিয়া মানে মাৰিছে ন মানে কাহিনীটো আধা আধোৰাকে এনে হেৰি মোৰ প্ৰথমত লাগিছিল ইমান জল্দি মানে কাল্পিতটোক ধৰিলে কেনেকে মানে মই বুজি নাপালোঁ? কিন্তু নাই তোৰ পিছত পিছফালে আৰু আছিল আৰু মেইন হেৰিটোও মৰি থাকিল নহয়। এইটোৱেই বুজাই আমাৰ হেৰিৰ একদম মই কি বুলি ক‌ওঁ আমাৰ মানে চিষ্টেমৰ কলা চায়াটো এইটোৱেই বুজাই আৰু সেয়াই কি কম আৰু। কিন্তু ভাল লাগিল ফিল্মখন চাই পেলাই। দুখনে ভাল লাগিল এইখন একদম অপজিত উল্টা।
হেল্ল'!
অঁ!
কি উল্টা-পুল্টা বকি আছা?
এই এখন ছেক্টৰ কিবা আছিল সেইখন ফিল্মখনৰ সেইখন মজা লাগিল কিন্তু।
সেইখন চালিও?
চা সেইখন অঁ গোটেই চালোঁ হব
বাপৰে বাপ।
সেইখন-সেইখন কিন্তু চোৱাৰ পিছত তোৰ ভয় লাগিব কিন্তু দেই লাইক তই যদি তেজ-চেজ, মানুহ কাটা-মাৰা চাব নোৱাৰ নাচাবি।
এ নাই সেইবিলাক ভাল দেখা বলে আহ ৰ'বা আয়া ক'ত? চাম মই
আজি গোটেই ৰাতিটোৱেই জাগি থাকিব লাগিব চাগে ধেট তেৰিকা ৰাতিৰ দু দুটাৰ মেথছটো চাব লাগিব দেই, আজি একদম মজা-মজা মেথছ আছে।
আজি কিন্তু চাব লাগিব, আজি বঢ়িয়া আছে মেইন।
উঠিব লাগিব
হে ছয়টাত
দুটা, তিনিটা, চাৰিটা। ছয়টাত আকৌ হেৰিৰ মেটছ নাই জানো?
আ অ! ছয়টা অ-অ-অ-অ! হয়-হয়। ঠিক কৈছা, ঠিক কৈছা।
এ ৰাতিৰ মেটছটো নাচাওঁ নেকি?
কোনটো ৰাতি মেথছ? কিয় নাচাবি আকৌ?
এইটো হেৰিত যে এইটো বিশ্বকাপত যে মোৰ
উম!
তিনিশ মানৰ লাভ হৈছে, দুশ মানৰ লছ হৈছে। ক'বলৈ গ'লে এতিয়া দুশ মানৰ লছ কিয় হৈছে এতিয়া মই এশ টকা ভৰাইছোঁ ন সেইদিনা। পাপাই দিলে এশ টকা।
বাপৰে
তাৰপিছত তিনিশ লাভ হৈছে কিন্তু সেইটো ইয়াক দিলোঁ একাউণ্টত। দিলোঁ মানে মোৰ একাউন্টত মই লোৱা নাই। তাকে দি দিছোঁ আৰু যাহ। এঞ্জয় ভি-ভি। ফচিলে তাৰ একাউণ্টতে ফচক বোলো। উম-উম।
আৰে আৰে কিনো মানুহ হয়।
ৰাখবোলো। এইটো মানে সিও দিছিল মোক অলপ- মানে লগাবলে, তাৰপিছত মই লৈছো অলপ আৰু পঞ্চাশ মান। তাৰপিছত এতিয়া পাপাই যোৱাকালি দিলে এশ টকা এটা। সেইটো এতিয়া আজি মই পঞ্চাছ হেয়াত লগাইছোঁ। আজি এইটো এই এইটো যে দানৱটো তাৰ ওপৰত লগাইছো।
উম।
আৰু বাকীখিনি মই লগাইছোঁ, আমাৰ-
দানটো ৰূপত কিমান লগাইছ?
পঞ্চাশে লগাইছো।
অহ।
আৰু দেৱতাৰ ওপৰত লৰাইছো, বাকি যোৱা মেচত যোনটো জিতিছে ন এতিয়া এশ বাকী আছে মানে- আগৰ মেটছত জিতি পেলাই দুশ হৈছিল হা এতিয়া এশ এশ পঞ্চা পঞ্চাশটাই দিলো এশটা বাচি আছে আৰু-
উম।
এতিয়া মই এ এটা মানে গেম থাকে তাত- উৰা জাহাজৰ উৰি মানে উৰি যায় তাৰ আগতে ৰখাই দিব লাগে সিমান পাই মানে- সেইটো দি মানে অলপ বঢ়াম বুলি ভাবিছোঁ, এশ আশী লৈকে নিও- তাৰপিছত আকৌ আশিটো লগাই দিওঁ, হা-
দিম নেকি কিবা?
অ খঙ উঠে কিন্তু সোনকালে উৰি যায়।
উৰি জাই কি বস্তু এ -
মানে কিবা এটা প্লেইন এটা থাকে হা, সেইটো- উৰি যোৱা আগতে তই মানে উলিয়াই দিব লাগে মানে তই ভাব দহটা লগালি হা- এনেক উ অল দেৰি উৰি থাক উৰি থে উৰি থে ৱ এক্সৱ একস ট এক্ ট এক্ থ্ৰী এক্ থ্ৰী এক্স ফ' এক্স ফ'এক্স এনেকে কৰি থাকে।
ন সেনেকাে মোক দিবি গেম তো মোক ওলও সেনেকে ধৰাব পাৰি।
উম।
এ পাৰো এইবাৰ আগত দিয় মঠ-
এইবিলাক গেম নেখেলিবি- যাব গোটেই পইচা, ধাৰাষাৰ হব। বুজিছ, পইচাৰ ধাৰাষাৰ নষ্ট তই আৰু- তোকতো মই এইবিলাক নিদোৱেই তই, মই একদম লিখি লিখি একদম মানে এতিয়া- মই মানে একদম পেটাৰ্ণ উলিয়াব চেষ্টা কৰি আছো লিখি লিখি মানে একদম- প্ৰথমত বাঢ়িছে হা, ছেকেণ্ডত- তিটাৰ নহলে দুটাৰ পেটাৰ্ণ থাকে তাৰপিছত এবাৰ এটা উঠে এটা নামে এটা উঠাই এটা নামে সেইটো মানে- গম পাব লাগিব।
মোক তই শিকাই আছো নেকি, হ'ব দে ময়ো কৰিম দে।
সেইটো কমি কমি কমি আশীকে আহিছিল আশীৰ পৰা আকৌ উঠাই উঠ- উঠাই উঠাই, এশ- কিমানে নিলো তাৰ পিছত আকৌ মানে নামি নামি নামি এতিয়া এশত আছে এশ বিশত আছে নেকি।
মোক তই শিকাই আছ না।
ঠেত তেৰিকা নাই নাই মোৰ লগত নাথাকিবি মোৰ লগত - থাকিলে তও বেয়া হৈ যাবি, মই যেনেকে এইকেইটা লগত- হলো এই গ্ৰুপত জানেনে এটা আছে হা এটা তাৰ নাম নলও কিন্তু সেই-
উম।
বঙালীটো এটাই আছে মানে হেৰি চাৰটা। কৰা মানুহ সেই তাৰ পৰা গোটেই কেইটা মানে তাৰ পৰা বেমাৰটো চব তাতে আহিল। এতিয়া পি এ কৰে আৰ এ কৰে মই কৰো বি বি যে আছে ইও কৰে। অকল এটাই নকৰে আই নামৰ যে আছে সি নকৰে এটাই নকৰে বাছ। বৰষুণ দিছে
ই ভাল অ হয় ই ভাল তহঁতে বেয়া ল লক্ষণ টো তহঁতে বেয়া বেয়া লৈ লৈছ তহঁতৰ লক্ষণতটো।
এ একো নাই লাভ হৈছে লোকচান হৈছে ন ক'বলৈ গ'লে লোকচান হোৱা নাই মানে এশ মোৰ লগাইছিলো এশ পাবা দিছে হা আৰু বাকী দু ওখ এটা ই দিছিল সেনিছে মানে ই যে ভি সি দিছে।
বঢ়িয়া।
সে লাভ নহল লোকচানো নহ'ল মানে লোকচান হৈছে লাভো হৈছে মানে দুটাই ক'বলৈ গ'লে। মই যিমান জিতিছো ন পাঁচশ আশী মানৰ জিতিছোঁ। হয় নগৰ নগৰ নগৰ দে তই গোটেই খিনি লগাই দিবি। গোটেইখিনি গুচি যাব তোৰ মই তোক দেখাম দে মোৰ মই আক এপটো ডাউনলোড কৰিলো নহয় এইটো। প পাপাই কলে। মই তোমাক অ সিদিনা যোনদিনা এই এইটো এমৰ মেচ আছিল যে, আপোনাৰ এমৰ নহয় এফৰ মেটছ আছিল যে। এম এফ আৰু এইয এইটো যে আমাৰ ডিক্টেটৰ তাৰ মেটচ আছিল যে। সেইদিনাবাই কৈছে কি এই মই আজি তোমাক পাঁচশ দিম তুমি সেইটো লগাই দিয়া।
ত তেজতে আছে উৰিবলাত নাই নাই মোৰ। খলগিবলে সেই কৰিব নিদওঁ।
মানে মাৰ পৰা খুজিছিল ধেমালি ধেমালিতে কয় আৰু।
তহঁতৰ ধেমালি। ধেমালি মই কিনি আছো ধেমালিত নলওঁ তহতত ধেমালি বস্তুোৰ।
হয় নেকি ধেমালি আৰু কবলৈ গলে।
তই মায়েৰে গম পাইছো মোৰ কেনেকে আছে।
উম মা অশান্তি লাগে চাগে মাজে মাজে তিনিটা লৰাৰ মাজত থাকি থাকি।
উম।
তিনিটাই ল'ৰা হ'লো নহয় উৎপাত তিনিটাই কথা নুশুনো মাৰ। ই মইতো অলপ শুনিলেও ই আৰু খথাশুৰ পৰা আৰু নুশুনে।
ককা শুন।
ই নুশুনে একো পাপাইতো আৰু নুশুনে মইো আজিকালি নুশুনা হৈছো। এ মোৰ খং কি কঠা ভাতটো ভালকে নিদিয়ে অ আৰু এনি টাইম ভাত খাবে মাতি থাকে।
ভাত খা ভাত খা আছে ঘৰত।
হা?
হয়ত আছে।
বৰষুণ দিছে ঘৰত অ আছে চব আছে ঘৰত।
উম। বৰষুণ দিছে বৰষুণ। বহ।
উম এতিয়া এতিয়া কোনটোত কৰিবি এইটোত নে সেইটোত?
এতিয়া ইটোতে কৰিম।
এইটো এ।
অঁ।
মই কি কওঁ, তই সিটোত এবাৰ কৰিছা যদি।
এনে এনে যাব অ, এনে এনে যাব এনে কোৱা নাই।
হয় নে কেইটা হ'লে নে পচ হল চাগে ন এইটোৰতে
অ' হৈ গ'ল এইটো মিলি কেনে ছয়টা।
অ' এইটো মিলি ছয়টা।
উম।
ইটোত আকৌ লিমিট লাগি যাই বুলিয় ভয় লাগে, লিমিট লাগিলে ফুচিলো ন ইটোত যদি আহি থাকে ইটোত ভাল ইটোত কৰি যাওঁ।
অ' সেইটোও হয় দে, এইটো এইটোত কমপ্লিট হৈ গ'ল ন।
উম, তই ইটোত কৰিছ ইটোত নহ'লে এইটোত কৰি দিবি আৰু উপায় নাথাকিলে ন আৰু কি কম এতিয়া মই।
তাকেতো।